হেল্ল' হয় নমস্কাৰ
হয় শুনা পাইছেনে মোৰ মোৰ মাতটো শুনা পাইছে না হয় নমস্কাৰ কি কৰি আছে
মনেছোম
আচ্ছা অ এতিয়া মানে আপুনি আহ কামৰ পৰা আহিছে ন
হয়
হয় হয় হয় আৰু বাৰু আপোনাৰ আমাৰ তাত একচেলি মানে মানে লাইনটো ইলেক্ট্ৰিচিটিটো মানে লাইনটো কাটি দিল বিদ্য়ুত ক কটা গ'ল
অ হয় নেকি বিদ্যয়ুৎ কটা কিবাৰ হয়
বিদ্য়ুত কাটে অ লাইনতটো কাটে ৰা এই দিনৰ তছ ছবাৰ সাত বাৰ এনেকুৱা কাটে
অ আমাৰ ইয়াতে এবাৰ আতে
অ মানে কাটিলেও মানে এই পটকে আহি যায় আৰু বেছি লেট নকৰে দেৰি নকৰে দহ মিনিটৰ ভিতৰত আহি যায়
হয় হয় আমাৰ আমাৰো কাটলে মানে সোনকালে মানে দহ মিনিট লাগে আৰু
উম উম
অ
আচ্ছা আপুনি মানে এই কি কয়
হ
আপুনিতো এই হেৰি কি কয় এই টউশন পঢ়ায় ন? টিউশচন পঢ়াও হৈছে। আচ্ছা আচ্ছা তাৰপিছত আহ মানে আপোনাৰ ষ্টুডেণ্ট মানে বিলাকক ছুটি দি দিলে।
হয় হয় গ'ল।
অঁ আচ্ছা আচ্ছা বাকী হেৰি যোৱাকালি মানে এই কিছু মানে মই এটা ৰেচিপি বনাইছিলোঁ।
কি ৰেচিপি বনাইছিলে কওকচোন মই
আপোনাৰ এই আপোনাৰ তাৰে পৰা মানে কিবা অলপ মানে মাত আহি আছে অক এই বেগ
সমান এইবাৰ আহিছে নে আকৌ
অ মাতটো আপোনাৰ আহি আছে। মানে কিবা ক্ৰিকিট ক্ৰিকিট। কিত কিত কিতিত এনেকুৱা কিবা
হয় নেকি এইবাৰ আহিছে নে অ মানে সেই কিবা এই চাউণ্ড বাহিৰত মানে পক্ষী কিবা এনেহেন পৰুৱা
হয় হ'ব। ত মই কৈ আছিলো যে আপ ৰেচিপি টো মই কালি যে আমি আলোচনা কৰিছিলো ৰেচিপি ৰ বিষয়ে এই হয়। এই মটন বিৰিয়ানী। মানে বাকী তন বিৰিয়ানীটোক। কেনেকৈ বনায় বিৰিয়ানী।
কেনেকে বনাই মাটন বিৰি মই জানো বনাব।
আপুনি মানে আপুনি সুধিলে ন মই যোৱাকালি মাটন বিৰিয়ানী কেনেকে বনাই হয় ত সেই সেইটো মানে ম মই এতিয়া কওঁ মানে আপোনাক এতিয়া যিহেতু ফোন কৰিছে ময়ো আজৰি হৈছোঁ।
হয়।
ত' আপুনি প্ৰথমত মতন আনিলে বজাৰৰ পৰা ভাল একদম পুৰা ফ্ৰেছ মাটন আনিলে। আনাৰ তাৰপিছত তাৰপিছত আপুনি এইটো ভালকৈ ধুলে। ধুই তাৰপিছত আপুনি মেৰিনেত কৰি মেৰিনেট মানে তাতে হালধি অঁ মানে আমি যিটো আমাৰ দহি টেঙা দহিটো দহি দিলে হালধিত দিলে নিমখ দিলে তাৰ পিছত ত আপুনি বিৰিয়ানী মছলা অকণমান দিব বিৰিয়ানী মছলা কোৱা যায় ভাল ভাল কোম্পানীৰ পোৱা যায় বজাৰত অলপ অকমান দি আহ আপুনি ভালকৈ মিক্স কৰি সানি মানে মাংসৰ পৰত তাৰপিছত ভালকে ঢাকি কি থৈ দিলে সেইটো কমেও যিমান সময় থাকিব সিমান মানে সোৱাদ হ'ব বিৰীয়ানিটো উম তাৰপিছত আপুনি এতিয়া যদি আলু খাই ভাল পায় আলু খাই ভাল পায় আলু দিলে তাৰ পিছত আপুনি কণীও দিব পাৰে মা অহ বিৰিয়ানী দুই এটা মানে দুই চাৰিটা বুজিছে এতিয়া আপোনাৰ পৰিবাৰৰ উম মানুহ এতিয়া কিমান জন সেই হিচাপে আপুনি মানে অহ দিব আৰু কণী কেইটা লাগে ত' তাৰ পিছত কণী আৰু আলু বইল বহাই দিলে তাৰ পিছত কণী আলু বইল হৈ ল তাৰপিছত সেইটো হয় হয় এনে
আৰু কি কি বনাই যাব মোৰ লগৰ জনে শৰটো বনাবাই নাজানো বিশেষ কৰি।
অ আচ্ছা মই যেতিয়া যাম বাৰু আপোনাৰ তাতে এই হেৰি আপোনাৰ বনাই খোৱাম। খোৱাম দিয়ক মোৰ বহুত ইচ্ছা আছে হয় আপোনাক বনাই- খাওঁক- খুৱাম মই বিৰিয়ানী আপুনি বহুত বছৰ ধৰি ম মোক কয় আছে ন হয় মাংস দি বিৰিয়ানী খাম পাটাৰ মাংস দি বিৰিয়ানী খাম আপোনাক খোৱান মই বনাই যেতিয়া বনাম তেতিয়া ধুনীয়াকে চাব- চাই থাকিব মই ওৰ অৰ্ কি কি কেনেকে কেনেকে বনাওঁ আৰু গোটেইখিনি লিষ্টটো মই দিম মানে- যি যি অ বস্তু লাগিব সেইকেইটাৰ বস্তু- তোমোক গ এই গোটেই বজাৰৰ পৰা। আপুনি আনি দিব।
হয় নিশ্চয় দিম। আপুনি মোক খুৱাব কিন্তু ৰেচিপিটো বনাই খুৱাব-
হয় মই বনায়ো দিম আপোনাক শিকায়ো দিম।
হয় হয় আপোনাক মই মিট বনাই খুৱাম আৰু পনীৰ বানে খোৱাম পলাও পনীৰ হ'বনে-
অ পোলাও পনীৰ-
হয়।
লাও পনী নহয়তু অহ প্লাও পনীৰ নহয় পনীৰ প্লাও হয় প্লাওটো হয় পনিৰ পনীৰটো আগত থাকে প্লাওটোৰ পিছত থাকে হয়। কওকচোন বাৰু আপুনি বদ মানে কি কি বনাব পাৰে
অহ মহেও
পনীৰ পোলাও বনাব পাৰে? কওকচোন, ইনগ্রী মানে, ৰেচিপিটো কওঁকচোন।
ৰেচিপিটো কৈ আছোঁ, প্ৰথমতে তেল দিলা ধালি দিলে তাৰ তাৰপিছত, অকণমান ৰঙা টাইপৰ গৰম হ'ব লাগিব, জালুক, পিয়াঁজ আৰু নিমখ তেনেকৈ নিমখ দিব পাৰে! পিছত দিলে হয়। দিলে তাৰপিছত আজিলে আলহী প্ৰথমতে আয় হেৰি কি বুলি কয়, এই পানীৰ খিনি ভাজিলে। উলিয়াই থ'লে, উলিয়াৰ পিছত, তাৰ পিছত উম, আলু খিনি আলু ভাজি থ'লে ওলালে।
মানে, হাল হালধি নিমখ দি পনিৰো ভাজিলোঁ, আলু ভাজি
হালধি দি পেলাই হয়। তাৰ পিছত পানী দিব লাগিব। ওতল আহিলে তেনেকে খাব পাৰি আৰু, অলপ গৰম হব লাগিব। মই জলদি ক'লো কথাখিনি, কিন্তু শর্টকাটলী কৈছোঁ, কিন্তু তেনেকে আৰু মানে খাওঁ আৰু আমি।
আচ্ছা আচ্ছা, আপুনি মানে ন' মানে সাধাৰণ ভাৱে মানে মানে এ, বনাই
সাধাৰণ হাত যেনেকে কৰে তেনেকে বনাই, ইমান মানে মছলা পাতি আমাৰ ব্যৱহাৰ নহয়।
তাতে, পনীৰ মচালা তাৰপিছত বিলাহী এইবোৰ নিদিয়ে।
হয় এ হ । এই বিলাহী নিদিওঁ মই। মই বিলাহী দি ভাল নাপাওঁ। অ' মইয়ো অনলি মাত অ', সেইকেইটা ব্যৱহাৰ কৰোঁ। বহুত ভাল লাগে খাই আৰু টোপনি মোৰ লগা নাই, ত' ভাগৰ লাগিছে। আজি মোৰ এখন বিয়া ৰেচিপি মই বনাব গৈছিলোঁ, আচ্ছা দুই এটা ৰেচিপি বনাই দিলোঁ। উম, মই বনালো তাৰমানে, পায় পায়সটো। পিঠাটো বনালো। হয়! সেইটোতো গাখীৰেদি বনালো, তাৰ পিছত তেনেকে বনালো আৰু চাহ তাহ বল বনাই দিলোঁ, হেল্প কৰি দিলোঁ আৰু অকমান এইবাৰ মই চাহ খাম এইবাৰ বনাই। হয়, মই অকলে বনাই আছোঁ। এইবাৰ মই চাহ খাম চাহ খাই পিনে তাৰপিছত অহাকালি আৰুম্ মৰ এটা ৰেচিপি বনাৰ খানা বনোৱাৰ হেৰি আছে প্ৰগ্ৰেম এটা এ তাত মই বন অৰ্ডাৰ আ হয়াব লাগ মিঠাই অৰ্ডাৰ আছে মোৰ মিঠাই অৰ্ডাৰ আছে ডেলিভাৰী কৰোঁ হয় মিঠাই বনাওঁ
অ
মিঠাই মানে আমাৰ দেউতাই ৰেচিপিটো বনাই মই তেনেকে নাজানো মই শিকি আছো অলপ অলপ। হৰি। আৰু তুমিটো জানাই, তুমিটো ৰসগোল্লাটো জানাই বনাবা। তোমাৰ পৰা মই শিকি লম। তোমাৰ পৰা আজিয়েই ক'ব নালাগে সেইটো, মই অহাকালি ৰসগোল্লা কেনেকে বনায়, সেইটো মোক খুৱালে হ'ল। বুজিলা? আপোনাৰ ঘৰত যে খুৱাইছিল, নহয়? অহাকালি শিকাব? মানে আপোনাৰ ঘৰত যে বনাই মোক। খুৱাইছিলে লুচি ভাজি ক উম্। বহুত বিভিন্ন ধৰণৰ আইটেম। উম্, বিভাগৰ। ধৰণৰ খাদ্য খুৱাইছিল তেনেকুৱা ধৰণৰ ঘি মচলা আচাৰ কেনেকে বনাই সেইটো মোক পঢ়ক। সি মানে বুজাই দিব এক্সপ্লেইন কৰি দিব ইয়াৰ বিষয়ে মই আশা কৰিলোঁ কিন্তু হয় হয় আহিব মানে মই আগতে ফোনত কৈ দিবচোন মোক আগতে মই ফোনত ক হয় ফোনত কৈ দিব, মই লিখি লিখি। দেখিয়ে থাকিম ইমান স্পীডত কৈ নাযাব। হয় হয়। ইমান, ইমান স্পীডত কৈ নাযাব। লাহে লাহে। লাহেকে কৈ কিনে মই গোটেইখিনি লিখি ৰাখিম হ তাৰপিছত আপোনাৰ পৰা মই বহুত ৰেচিপি জানিব লগা আছে
আপুনি যদি মোৰ এ ৰেচিপি বনাই খ ন নিজে হাতে দিয়ে তেতিয়া কব যে মই সঁচা, খোৱাৰ বস্তু ইমান সুস্বাদু যে হ'ব পাৰে। মই আজিলৈকে ভাবা নাছ। হেল্ল'। নাখালে। মই এটা জাষ্ট মই এটা মাত্ৰ। চপ আপোনাৰ মানে সাধাৰণ ৰেচিপি দিম। ইমান বস্তু আনিও নালাগে, আনিব আপোনাক। মানে অতি কম বস্তু। বস্তু বস্তুৰ মানে পৰিমাণৰ বস্তুত হৈ যাব আপোনাৰ
বনাই খুৱাব মোক । হয়। আপুনি গাখীৰ চাহ ভাল বনাব পাৰে দেই, মই যে খাইছিলোঁ।
গাখীৰ চাহ বনাওঁ। মই গাখীৰ চাহটো মানে নাখাওঁ মই। এতিয়া বাদ দিছোঁ মানে একদম আঁ। একেবাৰে নাখাওঁ। মই লাল চাহটো খাওঁ আদাদি, মানে সেইটো। ব হেল্থৰ কাৰণে বেয়া হয় খালে মানে কি হয় অ ঠাস হৈ যায়। মুখৰ সোৱাদত খোৱা খাই সেইকাৰণেই এতিয়া মান একেবাৰে বাদ দৃশ্য
হয় আদা দিছিলে আপুনি।
বাচি থাকিল বহুত বস্তু খাব পাৰিম। যদি কিবা এটা বেমাৰ হৈ মৰি লাগে তেতিয়াতো খাব নোৱাৰি স কাৰণে অকণমান খাওঁ ভালে খাব লাগে আজিকালি।
হয়।
বিও বাৰও পিছত আৰু
অ দে দে দিয়ক পিছত কথা পাতিম হয় হয় ঠিক আছে